এই ভাতকেইটা খাই পেলাই বহিছোঁ অকমান
অ' তামোল খাই উঠিলিয়া অ' খালো মই ভাত খাই তামোল এখন খাই আহিছো
উম মাছ কিহে বনালি
এ কচু আমাৰ মানে ওচৰৰ ল'ৰা এটাই যে কাষ কাষৰ বাৰিশন যে কাষৰ আমাৰ চাইদৰ বাৰি ল'ৰাটোৱে মানে হেৰি দিছিলে কালি কচু অলপ দিছিল যে ত তাকে উম বখলীয়ালো, বখলিয়াওতে একেবাৰে আধা ঘণ্টা, এঘন্টা গলো কচু খিনিত। তাপা মই বখলিয়াই কৰি তাকে হেৰি মাছৰ লগত বনালো আৰু আজি।
আ
মাছৰ লগত বনালো তাপা সে, খজুৱাইছে অকনমান ধৰি বেছি ধৰা নাই আও।
কোলা কচু নে কি? কোলা কচু নে, অ' বৰষুণ পৰি আছে যে। বৰষুণ পৰি আছে সেইকাৰণে ধৰিছে।
অ' সেইকাৰণে ধৰিছে, এনে যে তেজপুৰত যে খাওঁ যে কচ তাত পানী একদম নহয় যে ওখৰ জেগাতো। সিহঁতে মানে মানুহখোপা একোচা, একোচা দি থাকে সি আনি আনি এনে। এ লগৰ বিলাকে, তেজপুৰৰ গাঁওৰ মানুহ বিলাকে। একদম নখজুৱাই হেয়া কচু।
সেয়াতো সেয়া হেৰি হ'ল ন। বৰষুণ পৰি থাকিলেতো ধৰিবই অকমান।
অ' অ' তাপা আকৌ ওলকচুটো যে আমা।
নধৰে ইয়াতো, ৰ'দ দিলে।
ৰ'দ দিলে নধৰে মানে অ'। তাপা ওলকচুটো যে আমাৰ ইয়াত ধৰে ন, খালে?
নধৰে কিছুমান।
নধৰে ন।
উম, কিছুমানে ধৰে, এই ধৰি লওঁ অলপমান সাৰ জেগা থাকা কেইটা।
অ', অ'।
সাৰ জেগাত থাকিলে অকমান, যত ৰ'দ-চ'দ নপৰে, সেই তেনেকুৱা জেগাত থাকি। থাকিলেহে ধৰে, এনেই অকমান ৰ'দ পোৱা জেগাত থাকিলে, গোবৰ নপৰা জেগাত থাকিলে নধৰে।
মই মানে কি জানানে, পাঞ্জাৱত থাকোঁতে যে ওলকচু একে কিমান কিনি কিনি খাওঁ, তাত মানে আধা কেজি, এক কেজি এনেকে বেচেটোন কাটি কাটি। একদম অলপো
ইয়াতো বেচে, ইয়াতো বেচে, মই আনি পেলাই খাইছোঁ নহয়, যোৱা বছৰ, এ। আমাৰ ওচৰতে বেচে, অকনো নধৰে।
অ', তেনেকুৱা কচু মই বিচাৰি আছোঁ, আচাৰো বনাব পাৰি ওলকচুটো আক।
অ', পাৰি, পাৰি।
উম, মই খাই পাইছোঁ ন। কচু আচাৰ, ধুনীয়া লাগে কিন্তু দেই। মই বনাইছিলোঁ এবাৰ মানে, বিহাৰী মানুহ এজনীয়ে বনাই। তাইক খাইছিলে, তাপা মই বোলো ময়োও বনাওঁ ৰহ বোলো, সে তেনেকে বনাইছিলোঁ। তাপা ইয়াত দুবাৰ মান কিনিলোঁ, একদম ইমান খজুতি ধৰে। খাবলৈ টান আৰু আচাৰ বোলো কি বনাম আৰু?
অ', মই আচাৰ বনোৱা নাই যেনিবা। আচাৰ বনোৱা নাই, এনে হেৰি খাইছোঁ আও, এনে মাছৰ লগত লগত মা, মাংস লগত খাইছোঁ।
অ', তাই আচাৰো বনাই। অ', আচাৰো বনাই। খাব পাৰা ন। তই ভালকে আচাৰ বনাব জান' যে মাংসৰ লগত তেতিয়া। ইয়া পাই, উম। মাংসৰ লগত, মানে মুৰ্গী মাংসৰ লগত আ।
মুৰ্গী মাংসৰ লগত।
উম। অ'হ। ভালে লাগিব। কলডিলো বনাই নহয় মাংসৰ লগত। অ'হ।
মাংসৰ লগত খাবি। ভাদ মাহত তেতিয়া খাব লাগিব যে ওলকচু এদিন মা, হেৰিৰ লগত খাবি মাংসৰ লগত খাবি। এদিন মাছৰ লগত খাবি।
অ'হ। ভাদমাহত যে ভাদ মাহ -ভাদ মাহত যে কচু খায়, এ ওলকচু খাব লাগে, কাৰণটো কি জান'নে?
অ'হ। এই খজুৱতি- চজতি হয় যে মানুহৰ
অ'হ। সেয়া নহয় মানে?
অ' ওলকচুতো খালে বোলে খৰ-খজুৱতি বিলাক কমে আৰু। শুনিবহে পাইছোঁ, আগৰদিনৰ মানুহে কয় আও।
অ'হ। হবও পাৰে দে। আগৰদিনৰ মানুহে কিছুমান
আগৰদিনৰ মানুহে বাও খাই নাথাকে জানো, এইসোপা বাহিৰা ঔষধে খায়।
সেইটোৱেটোন, সেইকাৰণে হ'বও পাৰে দে। সিহঁতে সেইকাৰণে খুব কম, বেমাৰ-আজাৰ ইমান নাছিলে আগদিনৰ মানুহ জানে কেতিয়া কি খাব লাগে অ'হ। এতিয়া মানে মানুহবিলাকে এইবিলাক নিয়ম উ মানে নামা মানিয়ে নাথাকে, সেইকাৰণে ইমান বেমাৰ।
উম। ঔটেঙা-ঔটেঙা, ওলকচু এইবিলাক খাই যে
খাই আকৌ
উম। সেইকাৰণে
মই ঔটেঙাটো বহুত দিন হ'ল, খোৱাই নাই।
অ'হ। নহয় এতিয়া ভাদমাহৰ পৰা ওলাব নহয়, সৰু- সৰু
অ'হ। অ'
কলিবিলাক ওলাব যে- ঔটেঙা কলি, এতিয়া নাৰ' মাছৰ লগত খায়।
অ'হ।
নাৰ' মাছ। সৰু হৈ এয়া হেৰিকেইটা সৰু - সৰু
আকৌ হে- অ' হেৰি ল ভাঙন মাছ এইবিলাক লগত ন। অ'হ।
সেয়া তেনেকে। হেয়া লগত ঔটেঙা খাবা দিয়ে। উম। এ বেচে
পাঁচ টকা, দছ টকা। অ' দছ টকাকে এটাত লয় ন। বেচে যে অ'হ। আমাৰ ইয়াত দছ টকা। তেজপুৰত পাঁচ টকা লয় এটাত।
উম। অকমানি এটা হ'লেও দছ টকা।
অ' আমাৰ তাৰ, ইয়াতহে। এদিন কৈছো মানুহ এজনক মই বোলো তেজপুৰত ইমান মানে হেৰি চিপিৰি জেগা, তথাপিও পাঁচ টকা লয়। আমাৰ ইয়াত বোলো গাঁৱলীয়া জেগা, বেছিকে বোলো গছ-গছনি আছে, হেৰি এইবিলাকখন। তেওঁ আপোনালোকে দহ টকা লয়। পাঁচ টকাকে ল'ব লাগে বোলো, কৈছে নহয়। দচ টকাকে লম লৱেই আও বুলি কৈছে।
অ ইয়াত দশ টকা লয়ে।
উম।
তাৰমানে ঔটেঙাটো খুৱাই এতিয়া হেৰি বিলাকেও খাই চুগাৰ থকা মানুহ বিলাকে বেছি সেখাইতো।
ঔটেঙাটো সিজাই পেলাই পানীটো খাই। সচ খচি পেলাই, ঔটেঙাটো চুগাৰ কাৰণে বোলে বহুত ভাল।
অ নাজানো নহয়।
অ সেহটো সিজাই পেলাই ৰাতিপুৱা পানীটো খাব পাৰে। তেনেহলে ঔষধ নাখালেও হয় ধৰি লওক চুগাৰটো কমি থাকে। সেইকাৰণে সৰু পৰা ওলালে মানুহ বিলাকে নি নি খায়েই। আজি কালি ধেৰ মানুহৰ চুগাৰ হয় হা।
অ অৱ অৱ হয় দে, সেইটোপাই দামটো লৈছে। মানুহে কিনিয়ে থাকে যে, সেইকাৰণে, নহ'লে তই খাই পাইচ, বহুত টেঙা হ'ব চাগে পানীটো সিজাই!
হয় নহয় ইমান টেঙা। অকনমান নিমখ দি পেলাই চৰবত কৰি খাই দিব লাগে।
অ অৱ অৱ খাও ন, তই ভাল ভাল বস্তু তই খাই থাক দে, আমলখি ঔটেঙা।
ভাল ভাল বস্তু খালেও বেমা।
উম‌ উম, তথাপি সেইকাৰণে ভালে আছ। নাখাই নোখোৱা হয় কিজানি আৰু বেলেগ বেমাৰ হ'ল হয়। হয়, এতিয়া খাওঁ কাৰনে। অৱ, খজুৱতি চজতি এইবিলাক হন হোৱা নাই কিবা কিবি।
অ সেইবিলাক যেনিবা নাই।
উম।
আগতে ফেটি লিভাৰতো আছিল এতিয়া ভাল হৈছে আগতে পেট বিষাই থাকে নহয়। ফে- -টি লিভাৰত।
অ পেট বি
উম উম, এ পেটতো হান মাৰি ধৰিলে বুলি আও দুদিনমান ধৰিয়ে থাকিব ধৰিয়ে থাকিব। তাৰ পিছত এতিয়া যেনিবা সেইটো বেমাৰ বহুত দিন নাই। আকৌ নাই বুলি নকওঁ ন পতককে হয়।
কেনেকে ভাল হ'ল, এইবিলাক খাই খাই মানুহ?
সেয়াও খালো নহয়, আকৌ হেৰিও কওঁ। ঔষধো খালো, ডাক্তৰৰ ঔষধ। এতিয়া মানে অকমান সাৱধান হৈ ফুৰো আৰু হয়। টেঙা চেঙা নেমু চৰবত এনেকে খাই থাকো।
ফেটছটো কমি থাকিলে মানে হেৰি হয় আও, উম অৱ ফেটি লিভাৰটো কমি যায়। যেতিয়া ফেটচতো বাঢ়ি পেলাই লিভাত ধৰে গৈ তেতিয়াই ফেটি লিভাৰ হৈ যায়গৈ হয়।
অ লিভাৰ ঘৰত খোলিবা যে সেইটো কাৰণে উম উম
আগতে ইমান খোজ চোজ নাকাঢ়ো এতিয়া ধৰি লওক কাম কৰি ফুৰোং দিনটো
অ খোজ টো কাঢ়ি থাকিব লাগে দেই একদম উম দুইটাৰ কাৰণে কাম আহিব চু চুগাৰ আৰু উম লিভাৰ
ৰাতিপুৱাতে খোজ কাঢ়োং চোতালতে কাঢ়ো মই
অ অ
তাৰ পিছত আকৌ কোৰ চোৰ মাৰো বাৰীয়ে ঘৰে
অ ভালেই কৰিছ
উম এইকেইদিন আজি বৰষুণ যে সেইকাৰণে নোৱাৰিলো সেয়া চোতালখন মই চাফা কৰি থাকো
ভালেই
আজি এডোখৰ কালি এডোখৰ কৰি কৰি
অ অ
তেনেকে চফা কৰি থাকো আও এ কাম তেনেকে কৰি থাকো আও কাম হয় আৰুতো বেলেগ কাম নাই
নাই বহিলে বহাই যাব মানে শৰীৰটো বেমাৰ বাঢ়ি যাব গতিকে
আকৌ ভাটিবেলা যাওঁ খোজ কাঢ়িব ফিল্ডত
অ গৈ আছনে এইকেইদিন সদায়
অ যাও আই কালি যোৱা নাই কালি মানে সকামত গলো যে মানুহ এঘৰৰ সেই কালি নগলো আজি এতিয়া কি খাই বৰষুণো চোন
আজি বৰষুণ ধেৰি আছে দে
নহয় বৰষুণ হ'লে মানে সেইখন পানী হৈ থাকে যে অলপমান ফিল্ডখন উম
সেই ৰাস্তাতো হেৰিয়তে সেইখিনিতে কাঢ়ি থাকিম
এই চোতালতে কাঢ়ো মই এঘন্টা চোতালতে খোজকাঢ়ো। এই ইহঁতৰ দলিহঁতৰ বাটৰ পৰা ফগ্লোহঁতৰ বাটৰলকে।
অ মই আকৌ একেখিনি জেগাতে ইমান খিনি নোৱাৰিম, দূৰলৈ যাবলগীয়া হলে পাৰিম আও
এ, নহয় মই এডোখৰতে কাঢ়ো একঘন্টা সময় পাঁচটা পা ছটালৈ কেতিয়াবা চাৰে ছটালৈ।
অহ, ভালেই কৰিছ উম। মই কাঢ়িবই পৰা নাই এইকেইদিন একেবাৰে।
উম তই সেয়া অকলে উঠা-নমা কৰিলে হৈয়ে যায়।
অ সেইটোৱে ওপৰলে উঠা নমা। ঘৰৰতো পৰা ইটো-সিটো ইফালৰ পৰা সিফাল কৰি থাকোঁতেই ভাগৰ লাগি যায়।
উম এ দুবাৰমান উঠা নমা কৰিলে হৈয়ে যাব।
তথাপিতো ৰাতিপুৱা এবাৰ ফ্ৰে মানে পুৰা সোনকালে উঠি মানুহ হেৰি কৰোতে সেই সেইখিনি সময়ত মানে বেছি ভাল আও মানে খোজ কাঢ়ি দিলে অকমান উম এ, তাইয়ে সেইখিনি সময়তে এতিয়া উঠা হোৱা নাই যে।
উম, দে হ'ব দে ন? হ'ব দে, পিছত কৰিম আকৌ। অ', অ', হ'ব দে।
হ'ব দে।